অ।
এ বহি আছোঁ গৰমত বৰষুণ পৰি আছে এতিয়া আমাৰ। ঠাণ্ডা হৈছে যে বাহিৰতে বাৰাণ্ডাতে বহি আছোঁ। চাটৰ ওপৰত বতাহ বলি আছে যে। ভাল লাগি আছে সেয়ে বহি আছোঁ।
মই অলপ চাৰিআলিত ফুৰিবলৈ আহিছোঁ এ অলপ ফুৰিবলৈ আহিছিলো মাৰ্ট। বজাৰ অলপ কৰিব কাৰণে অলপ অলপ পাচলি সাচলি। পাচলি নিও ঘৰত পাচলি নাই আজি সুধা আলু আৰু দালি কি খাবা।
অ আমাৰ সৰু ল'ৰা-ছোৱালীয়ে নাখায় যে সেইকাৰণে পাচলি আনিবই নালাগে।
অ এতিয়া অ যাওঁ আৰু ল'ৰা-ছোৱালী বিলাকে কৈ আছে ক। কঁঠাল খাব বোলে কঁঠাল এটা আনগৈ যাই আহিছোঁ ওলাই। এতিয়া কি পাৰোঁ বজা। বজা চাই লওঁ চাই লৈ পেলাই পাছত বজাৰ খিনি কৰি চাই লওঁ কেঁচা পাচলি অলপ নিব লাগিব আৰু। সেইটো কাৰণে আহিছোঁ।
অ হয় নেকি এতিয়ানো কি পাবা পতল পাবা। তাৰপিছত আকৌ লেচাৰ লেচাৰি মাহ পাবা তিয়হ পাবা। সেইবিলাকহে পাবা আমাৰ অলপমান খেতি কৰিছিলো। আমাৰ অলপমান খেতি কৰি। ছিলো যদি লাগে আজিবা তাত গ'লা গলাই তাৰ পৰা আনিবা। এতিয়া ধৰি লওঁ যদি লাগে তেতিয়া আমাৰ ঘৰৰ পৰা নিব আহিল। লোকেল পাচলি খাইও ভাল পাবা।
হয় হয়। বিশেষকে মই সৰু হা।
তিয়হটো অলপ সৰু সৰু হৈছে কিন্তু হেৰি খাব ভাল লাগে।
হয় হয় মইও সেইকাৰণে ওলাই আহিছোঁ। চো হল এয়া মানে সৰু বোলে হেৰি আছে সৰু গুৰা গুৰি মাছ যে এইবিলাক।
হয়।
সেইবিলাক মাছ বোলে মানুহতো কৈছে আজি হেৰি কৰিবা। সৰু মাছ আনিবা তাৰপিছত ৰঙালাওঁ। ৰঙালাওঁ আগ বোলে বিক্ৰী কৰে।
হয় হয় অ দহ টকা আমি আমি বিক্ৰী কৰোঁ মুঠাত দহ টকা। মুঠাত বিশ টকা আৰু যদি কোনোবাই দুমুঠা একেলগে লয়। তেতিয়াহ'লে পোন্ধৰ টকাটো দিওঁ।
হয় হয় হে তাকে এতিয়া মানে সেয়া বজাৰত। নামিছো আৰু এতিয়া তাত বজাৰত আছে। পটল আছে বিলাহী আছে লেচৰি মাহ বিক্ৰী কৰি আছে। এইবিলাকে এতিয়া মই হেৰি ল'লো।
নহ'লে কমকে আনা বুজি পাইছা নহ'লে। ইফালে যদি তুমি আজিতো বা কালিতো। তাৰপিছত আমাৰ তাৰপা আনিবা, আমাৰ মানে কি কোমোৱা যে সেয়া সৰু সৰু যে বৰা বনাই খাই সেয়াও আছে। যি লাগে মানে, আমাৰ তাপায় পাবা। পটলো লাগিছে আমাৰ লোকেল। আমি বেলেগ সাৰ দিয়া নাই, চব নিজে পচন্দ সাৰ ঘৰত বনাইছো। কেনেকে বনাইছো জানা! ভ আলু বাকল, পিয়াজৰ বাকল, পাচলি বাকল বিলাক আমি পেলাই নিদিওঁ। এটা গাঁত খানী তাত চব তাত থৈ দিওঁ। তাত থৈ দিও যেতিয়া পানী পৰিব নিদিওঁ। ধুনীয়াকে তিৰপাল দি ঢাকি থৈ দিওঁ তাৰ পিছত সেই কিবা জমা কৰি কৰি কৰি কৰি। তাৰ পিছত যেতিয়া পচি ফেলাই হেৰি হৈ যায় ভুৰ ভুৰীয়া হৈ যায়। তেতিয়া মানে সেই সেই সোৱা সাৰহে আমি গুৰিত দিওঁ আমি কিনা সাৰ নিদিওঁ। এতিয়া এটা দিও এটা কোনটো দিওঁ ওপৰত পোক খাই যে। সেই পোখ খোৱাটো মানে। অ হেৰি সেইটো দিওঁ কিন্তু আমি বেলেগ বিলামি একো নামাৰোঁ। সেইকাৰণে আমাৰ পাচলি খিনি বহুত ভাল লাগে খাই, মিঠা মিঠা লাগে খাই।
হয়।
আৰু তুমি আজি হেৰি কৰা, কমকে আনা তাৰপিছতে আনিবা। আমাৰ তাৰ পৰাই লৈ যাবা।
হা তাকেতো, মই মানে আজি গম নোপাও আপুনি পাচলি বিক্ৰী কৰি আছে বুলি। মই এতিয়া হেৰি চাৰিআলিত আহিলো যেতিয়া বজাৰ খিনি কৰি লওঁ। এতিয়া কমজুৰি কে এপোৱা আধা কেজি এনেকৈ লৈ যাম আজিৰ সাজটো চলিব কাৰণে, কালিলৈ কি পাচলিখিনি আপুনি এটা কাম কৰিব ছিগি পেলাই থৈ দিব, হয়তো মই যাওঁ। নহলে মোৰ ল'ৰাটোকে হয় পঠাই দিম।
আৰু পদিনা, পদিনা যে চাটনি খায়! এ পুদিনাও আছে আমাৰ ঘৰত। পুদিনা নিবা নেকি?
অ', পুদিনাটো মই বহুত ভাল পাওঁ।
অ', পদিনা চাটনিটো আমি মানে, কি কম, হেৰি ভালকে ধুই ধুই লওঁ, ধুই লৈ তাৰ পিছত নেমু ৰস একেবাৰে ধুনীয়াকে ধৰি ল' গুটি তাৰপিছত পিঁয়াজ দিওঁ, নহৰুও নিদিওঁ আৰু পিঁয়াজ দিওঁ, কেচা জলকীয়া দিওঁ। তাৰপিছত আকৌ সেই অ', কি কয়, এই নেমু ৰস যে নেমু ৰস অকমান চেপি দিওঁ। এনে বেলেগ টেঙা নিদিওঁ বেলেগে তাত। কেতিয়াবা আকৌ আম আমো খাওঁ। আমু, আমু এডোখৰ দি দিওঁ, খাই ভাল লাগে। তোমালোকে বা কেনেকে খোৱা!
এ মইো পদিনা চাটনি সেনেকেই খাওঁ, প্ৰথমতে সেই কেঁচা নহৰু দুটা দিওঁ। দি পেলই পুৰা পিচি দিওঁ, নহৰু পিয়াঁজ দি পেলাই পিচি দিওঁ কেঁচা জলক কিয়া দি পেলাই পিচি দিওঁ অলপ, তাৰ ওপৰতে নেমু চেপি দিও আৰু সেনেকে খাওঁ মই।
অঁ, হয় নেকি? মিক্সিট, মিক্সিত নিপিছো কিয় জানে? মিক্সিত পিচিলে মানে ইমান সৰু কম বস্তু না, মিক্সিটো গোটেই লেতেৰা হৈ একদম চাই, চব মিক্সিতে লাগি যায় সেইটো কাৰণে আমি মিক্সিতি পতাত হে পিচি লওঁ, পতা, আৰু মিক্সিত পিছাতকৈ পালতাত পিছি খালে বেছি
অ', ভাল লাগে, ভাল লাগে। মই কিন্তু মিক্সি নাই মোৰ মই পাততে পিছো যি কোনো মছলা-চচলা হ'লে মই পতাত পিচছি লওঁ, জলকীয়া পতাতে পিচি লওঁ, মই গুড়া জলকীয়াটো কম খাওঁ।
হেৰি কৰিবা সৰু মাছ যদি, সৰু মাছ যদি বেছিকে পোৱা আমাৰ কাৰণেও আধা কেজি মান লৈ আহিবাচোন। তেতিয়া ফ্ৰিজতে থৈ দিবা। তেতিয়া কালি আমাৰ পাচলি নিব আহিবা নহয়, তেতিয়া ধৰি লোৱা পাচলি মতে মাৰি দিম আৰু এতিয়া পইচা নিদিওঁ।
হয়, হয়। হ'ব।
কেনেকে বনাই খোৱা?
সৰু মাছটো পুৰা একদম ধুনীয়াকে বাচি কুচি লৈ পেলাই হেৰি নিমখ অকমান দি ধুও ধুই মেলি লৈ পেলাই পাছত। - এতিয়া হেইকে নহৰু পিয়াজ চব কাটো কাটি লৈ পেলাই তেল মছলা চব কেৰাহীটোতে দিলো। - দি লৈ পেলে পুৰা খান্দি খান্দি খানি খানি মানে মচলাটো পুৰা মা- মাছত লাগি যায় নহয় মাছত লাগি যাওঁতে তেতিয়া অলপ- হাত খন ধুই পেলাই পানী খিনি তাতে দিওঁ দি পেলাই তেতিয়া ধৰ ঢাক ঢ়াকনটো মাৰি দি পেলাই গেছত বহাই দিওঁ আৰু সেনেকেইে খাওঁ আপোনালোকৰ কেনেকে খায় বা?
তেল মাৰি নিদিয়া মানে, তেলটো সানিহে দিয়া!
অ', সানি পেলাই দিওঁ, মানে মছলাটো তেতিয়া সোমাই যায় তেল মাৰি দিলে মানে খাই পেলাই মই ভাল নোপাওঁ।
আৰু হেৰি কৰো, আমাৰ ছোৱালীজনী নাখায় যে। বনোৱা! বনোৱা পিয়াজ নহৰু দি বনাই একদম পুৰা থুপীয়াকে বনাও অকণমান ধৰি লোৱা আঠা খিনিকে বনাওঁ আৰু, তাৰপিছত কি কওঁ এয়া পিঠা যে লুটিয়াই ফুটা ফুটা এখন হেফা আছে নহয় সেই হেফাখন। - এই হেৰি হ কেইটামান পাৰি লওঁ পাৰি লৈ কি কও। - উ পানী হেৰি ধৰি লও জোলো কেৰাহিতে পৰে আৰু। তেতিয়া হেই পা কা়ৰি লৈ তেতিয়া মানে আকৌ ইটো লোহা কেৰাহী আছে যে সৰু। - সেই লোহা কেৰাহি - তেল দি উ তাৰ পিছত আকৌ এই মাছখিনিৰ তাতে ভাজি দি - ভাজি দি মচমচিয়া হলে সেই তেতিয়াহে সিহঁতে খায় এনে নাখায়। সেইটো কাৰণে মই আকৌ মই দুবাৰ দুবাৰ খাটনি কৰি থাকিব লাগে। এবাৰ আমাৰ কাৰণে বনাও তাৰ পিছত আকৌ বনোৱা তৰকাৰি পৰা উঠাই দিওঁ। কেঁচাই কেঁচাই দি খাও। অ সেনেকে দিলে নাখায় বনাই সিজোৱা হোৱাৰ পিছত উম তেতিয়া দিলে - নাখায়।
হয়হয় হয় মই কিন্তু সেনেকে। - নাখাওঁ এনেকেয খাওঁ মই যেনেকৈ। - এতিয়া আপোনাক কৈছিলো মাছখিনি ধু- ধুনীয়াকে ধুও।
বাইদেউ এগৰাকী পৰা শিকিছো এয়া বজাৰ পৰা যে ডাঙৰ মাছ আনা। -
হয়।
হয় সেইটো ৰেচিপি শিকিছো ডাঙৰ মাছ আনিলে কি কৰিবা জানা, হেৰি সিজাই লব পানীত মাছকিডোখৰত ভালকে। - ধুই নিমখ দি ধুই ধুনীয়াকে পানীত গৰম-গৰমত গৰম কৰিবা পানীখিনি। তাতে মাছখিনি দিবা দি লৈ একদম পুৱা সিজাবা। সিজাই লৈ তেতিয়া উঠাই কাঁহী এখনত থৈ দিবা থৈ দি তেতিয়া কেৰাহীত হেৰি কৰিবা অ উ তেল অকমান দিবা তেল খিনিতে নহৰু পিয়াজ, আদা জলকীয়া তাৰপিছত মিট মছলা জিৰা মছলা চব দি লাই লৱাই থাকিবা যেতিয়া গোটেইখিনি মিল হৈ গ'ল নিমখ দিবা অকমান মিল হৈ যোৱাৰ পিছত তেতিয়া হেৰি কৰিবা দৈ আছে যে দৈ চিনি পোৱা বাতি বেচে যে দৈ অ সেই দৈ খিনি দৈ খিনি তাতে বাকি দিবা বাকি দিয়াৰ পিছত উ পুৰা লাৰি থাকিবা নহয় লাৰি থাকিলে তেতিয়াক বুজি পাবাই নহয় গোটেইখিনি মিল থোৱাৰ পিছত অকনমান পানী দিবা দি লৈ তাৰপিছত সিজাই থাকিবা সিজাই থাকিবা সেইখিনি পানী নাইকিয়া হল আৰু আকৌ অকমান দিবা। লৈ আকৌ সেইখিনি সিজাবা ধৰি ল দৈ খিনি যাতে হেৰি নহয় আৰু। গোন্ধটো নাথাকে আৰু সেনেকে দিবা দিয়া অলপমান তেতিয়া বা থুপথুপীয়া হৈ থকা নিচিনাকে আইডিয়া কৰি মানে পানী অকমান দিবা। দি লৈ তাৰপিছত মাছখিনি বাকি দিবা। দি লৈ একদম পুৰা সেই দেখৰ মাছখিনি ঢাকন মাৰি দিবা, মাছখিন ঢাকন মাৰি দিবা ঢাকন মাৰি দিয়াৰ পিছত মাছখিনি লুট থিয়, থিয় কৰি দিবা নহয়, তেতিয়া মাছখিনিৰ ভিতৰত মছলাটো সোমাই গ'ল নহয়। সোমাই যোৱাৰ পিছত তেতিয়া আকৌ অকনমান পানী দিবা। দি লৈ তেতিয়া জোল হ'ব, তেতিয়া একেবাৰে বেছি জোল নাৰাখিবা অকণমান ধুনীয়াকে ৰাখিবা বহুত ভাল লাগে খাই, আমি দৈ দি খাই মানে মই কালি বনালো বাইদেউৱে শিকাই দিছিল যে বনালো ইমান ভাল লাগে খাই এনেকে বনাই খাবাচোন।
হয় হয় মই অ মই কিন্তু এদিনো নেজানো সেনেকে বনাব। কাৰণে দেখাও নাই শুনাও নাই আজি আপোনাৰ পৰা শুনিছো। দৈ এতিয়া যেতি অ এতিয়া যেদি মই মাছ সেনেকে যেতিয়া মাছ চাছ আনে মই বা আপোনাৰ তাৰপৰা পাহৰি যদি যাওঁ আপোনাৰ তাৰপৰা কথাখিনি বুজি লৈ পেলাই মই এদিন বনাই চাম কেনেকুৱা লাগে। তেতিয়া হেৰি কৰিম এতিয়া মানে সৰু মাছ পাইছোঁ এই যে দহিকণা মাছ বুলি কয় যে।
হয়, হয়।
দহিকণা মাছ যে পাইছোঁ, দহিকণা মাছৰ পোৱা বোলে আশী টকা।
উহ বাপ্ৰে ইমান দাম।
অহ, ইমান দাম।
হে আহ হেৰি কোৱা, আশী টকা আশী টকা দি খাব পৰা নাযায় আমি দুখীয়া মানুহ আৰু। এতিয়া নহ'লে আধা কেজি নালাগে এতিয়া এপোৱাকে আনিবা।
অহ, মই নহয় মই হেৰি কৈছোঁ, আধা কেজি মই কৈছোঁ যে আধা কেজি আশী টকা হ'লে কিবা বেছি হয়। তেনেহ'লে তুমি হেৰি কৰা, মই দেৰশ টকা কেজি দিম তুমি দিয়া যদি দিয়া। ল'ৰাটোক, ল'ৰাটোক সেনেকে কৈছোঁ। এতিয়া ল'ৰাটো মানে এতিয়া হে পোৱা নাই দুশ টকা এটা খুজি আছে কেজি।
হয়। হয়, হয়।
দুশ টকা কেজি হয় যদি লৈ যাম, এক কেজি দুই ঘৰে ভগাই লম আৰু আপুনি আধা ল'ব। মই আধা ল'ম।
হয় হয় হয়। হ'ব দিয়া নহ'লে এতিয়া মই উম। যাওঁগৈ, এতিয়া। ঘৰত মানে কাম অলপমান আছে, তাকে বাহিৰতে বহি আছোঁ, কিমান ওপৰত বহি চাটৰ ওপৰত বহি থাকিম। এতিয়া ভিতৰত যাওঁ, কিবা এখন কৰি লওঁ, চাহ তাহ বনাই খাই লওঁ, পিছত খবৰ লম দিয়া।
অহ, অহ। মই বজাৰ অহ, ময়ো বজাৰখিনি কৰি লওঁ হৈ লোৱা পাছত তাৰপিছত তেতিয়া ৰাতি কথা পাতিম দিয়ক।